ঔঔ কি কৰি আছা অ শুনিছো কি কৰি আছা অ অ ভাল তোমাৰ
আহ ভালে ভালে ভাল
উম ভালে অ অ
অ
মাৰ ছোৱালিজনী ছোৱালিজনী কি স্কুল ওলাইছে না
অ নাই যাব হব অকনমান লাহেকে যাব অঅ
অ অ
সময় হোৱা নাই নহয়? অ উঠিলে।
অ উঠিলে অ পঢ়ি আছে আৰু।
পঢ়ি আছে পঢ়ি আছে আহ। বাকি ভাল আৰু ন তোমাৰ
উ ভালে ভালে। ভালেই।
পঢ়া শুনা কেনেকুৱা চলিছে।
আপোনাৰ ভালে চলিছে।
অ সিহঁতৰ পৰীক্ষা
টিউচন কৰিছা ন।
অ টিউচন গৈ আছোঁ।
অ, অ, অ ভাবিছো ছোৱালিনী তোমাৰ তাতে দিম বুলি? টিউচন দিম বুলি ভাবিছো।
অ পঠাই দিবা নহ'লে। মাহে মানে ধৰা গ্ৰুপত কৰিলে অকণমান পইচাটো কমে আৰু। আৰু যদি তোমাৰ ম। মানে এক্সটাৰ যে লব লগা হয় তেতিয়া তেতিয়া মানে অকণ পইচাটো বাঢ়ে আৰু যদি মই। ঘৰত গৈ কৰিব লগা হয় তেতিয়া আৰু অকণমান
অ অ অ অ সে তোমাৰ গ্ৰুপতে দিম বুলি ভাবিছো।
অ গ্ৰোপতে দিবা
উম।
অ পাৰা তাৰ মানে হেৰি। এ কোন কোন ক্লাছতনো তাই এতিয়া।
তোমাৰ ছেভেনত।
চেভেনত ন অ তেতিয়াাহ'লে হেৰি এ পাৰা যায় হ'ব আছে নহয় ল'ৰা ছোৱালী আৰু তহঁতৰ লগৰ তেনেকুৱা। সচেতনত
কেতিয়া কেতিয়াপা পঠাম?
কেতিয়াবা প্ৰথম মানে তুমি হেৰি কৰা প্ৰথমে তুমি আজি পৰা পঠাব পাৰা আজি তুমি। ডেইলিও এটা গ্ৰুপ আছে ন সেইটো গ্ৰুপ ফটো পঠাব পৰা বা এতিয়া কেইটা বজিলৈ এতিয়া তোমাৰ চলা চাৰে সাতটাৰ পৰা এতিয়া চাৰে আঠ তালে এটা লোৱা সেইটোত সেইটোতক পঠাব পাৰা ক্লাছ চেভেনৰে এনে অ নহয় নহয় তাইক কোনকেইটা হেৰি বিষয়ে
তোমাৰ অংকটো আৰু হিন্দী দ্ধ
অংকটো আৰু হিন্দীটো ইংৰাজীটো নালাগে ন
উম ইংৰাজীটো নালাগে
হেৰি হিন্দী সিহঁতে এইবাৰহে পাইছে তাই স্কুলখন চৰকাৰী স্কুল আছিলনে নে প্ৰাইভেট স্কুলত দিছিলা
উ ছোৱালীজনী অঁ প্ৰাই প্ৰাইভেট প্ৰাইভেট
প্ৰাইভেট ন অ প্ৰাইভেট যদি এ হিন্দী তাই ছাগে পাৰে ন
হিন্দীটো বা ইমান মানে অ নোৱাৰে আও
অ অ
তাই অকণমান ভাত কিবা
অ এতিয়া তুমি হেৰি কৰি কিবা নহ'লে দ এই হেৰিত পঠাই দিবা অ চাৰে সাতটা বজাত পৰা কৰিব পৰা যাব নহয়
অ অ উম উম পঠিয়াই দিম উম উম
চাৰে সাতটা মানত পঠাই দিলে মানে সুবিধা হব আৰু ইফালে এ ৰাতিপুৱা বোলে ছয়টা মানত পঢ়িব পাৰিলে ঘৰত তাৰপিছত চাই ছাৰে চাৰেআঠটাত ঘৰলৈ গুচি গ'ল গৈ পালে তাইৰ দতাত ওলাই পেলাই আকৌ হেৰিলে যাব। হব পাৰে। স্কুললৈ যাবগেও পাৰে। অহ।
অ দিয়া পঠিয়াই দিম। আজি গৰমতো ইমান নহয় এইকেইদিন। ইমান গৰম হৈছে।
অ এইকেইদিন গৰম আৰু যদি মানে এ যদি অসুবিধা ৰাতিপুৱা টাইমটো মিলাবলে। তেতিয়া হলে হেৰি কৰিলে এই হেৰিটা বজাত গ'লেই হ'ল আবেলি চাৰিটাৰ পৰা বা চাৰে তিনটাৰ পৰা
অ' অ'। অ' অ' পঠিয়াই দিম দিয়া তেতিয়া।
অ'
অ' অ'।
এনেই বাকী উম হেৰি। এই অংক চংক অংগ চংক খিনিও হ'ব লাগিব।
অ' অ'। উম অংক কৰিব লাগিব। অংক দেখুৱাই দিবা। অংকত ভালেই। উম। হ'লেও ভাল পানে মানে তাৰ মাজতে ই বুজিও নাপায়।
অ' ঘৰতো তেনেকুৱা নাই ন মানুহ বুজাই কৰি দিয়া। অ'। হে বোলোঁ তেনেকুৱা অকন চাই দিয়া মানুহ নাই ন?
উম নাই ময়ো মানে চাবলৈ এতিয়া সময় নাপ পাওঁ তোমাৰ এইটোৱে সিটোক কাম বন কৰি থাকোতে যায় আকৌ সৰু ছোৱালীজনী সৰুজনী সৰুৱে হৈ আছে তাইও আমনি কৰে।
অ হয় দিয়া
উম উম দিগদাৰ হৈছে অ তোমাৰ দেউতাই চাই দিবলৈ তোমাৰ গান আছে দেতা ঘৰতে
অ দোকানো আছে নহয় ন তোমালোকৰ? হয় দিয়া তুমি যিমান কামত লাগি লৈছা এতিয়া
উম উম।
অ
এনে মানে তো-তোমাৰ তাতে টিউচনটো কৰিম উম উম দিম বুলি ভাবিছো।
অ অ পঠাই দিবা পঠাই দিবা মই আছো দিয়া পাৰিম বাৰু খালি হেৰি দে-দে একবাৰে মই নকৰো দেই দেওবাৰে মানে ছুটি লওঁ আৰু। সেইদিনাখন মোৰ অকণমান ৰেষ্ট লাগে নহয় সেইকাৰণে দেওবাৰে মানে কৰপা কিবা চবতে কৰোঁ আৰু ধৰা এনেই অ মই নোৱাৰা হ'লে তেতিয়া সেইকেইদিন অকনমান ক্ষতি হয় আৰু
অ অ।
উম বেয়া লাগে নহয়। সেকেইদিন তাৰ পিছত আৰু ধৰা কেতিয়াবা পতকে কেনিবা গ'লে কৈ কৰিলে অকমান সেইদিনাখন অকন আৰু দেই সেইটোও বেয়া পাব নালাগে আগাগে কৈ দিছো আৰু মোৰ মাই মানুহ যেতিয়া আমি ইফালে সিফালে অ সেই সুবিধা অসুবিধা কথা আছে আৰু আমাৰ মানে থাকেই কাম তেনেকু অ সেইটো কাৰণে আৰু তাইক ছবি ছবি তবি দি চেনে তাই?
অ ছবি আঁকে ভাল ছবি আঁকে
অ এ এ হেৰি স্কুলত দিছানে ছবি অঁকা স্কুলত দিছানে?
অ ছবি ছবি আঁকা স্কুলত দিছো।
আহ তেতিয়াহ'লে হেৰি দিয়া। আখৰ চাকৰ চাগে ভাল তাই ন
উম ভালে বেয়া নহয়।
আহ ৰাতিপুৱা কিমান সময়ত উঠে শুৱাৰ পৰা।
ৰাতিপুৱা তোমাৰ ছ চাৰে ছটা মান বাজিত উঠে।
চাৰে ছটা মানত উঠে অকণ সোনকালে উঠিবলৈ লাগিব লাগিলে ৰাতি ৰাতি অকমান সোনকালে শুই পেলাই। স্কুলৰ পৰা আহি শুৱে নে নুশুৱে?
স্কুলৰ পৰা শু আহি পেলাই শুবলৈ দিওঁ।
অ মানে স্কুলৰ পৰা আহি শুই ললে যে ৰাতি তে অকমান ধৰা পঢ়িবলৈ। অকণ হেৰি হয় ব অকমান ৰেষ্ট যে টোপনিটো গলে ৰাতি অকণ। সোনকালে হৈ ৰাতিপুৱাকণ সোনকালে উঠিবলৈ দিবলৈ।
উম, উম আমাৰ গাঁৱত আজি পালনাম পাতিছে নহয় তোমালোকৰ তাত পাতিছেনে?
আমাৰ নাই দিয়া পাতিবহে নেকি জানো মই গম পোৱা নাই?
অ উম পাতিছে আহিবা।
অ বাৰু এয়াহে এতিয়া মোৰ ভেজাল।
অহ অ সু-সুবিধা উলিয়াই দুটা আকৌ তাৰ মাজতে
তাকে এতিয়া এয়াহে তোমাৰ ঘৰত টো কাম চাম থাকে আকৌ মোৰ টিউচন চিউচনো এই বিলাক থাকে। মিলাই পেলাই যদি। পাৰোগে তেতিয়াহ'লে যাম বাৰু দিয়া।
অ অ সেইটোৱ ভকত তটো আহিব অ ভকত আহি মাতিছে মা দেউতা গলেই।
এ তেওঁলোকৰ কাম থাকে যে সোনকালে অকমান আহ।
আমাৰ মা-মানুহখনে জলপান খাব।
অ, অ
উম
ব মই চাম বাৰু চেষ্টা কৰি যদি পাৰো তেতিয়াাহ'লে যাম আৰু যদি নোৱাৰো তেতিয়াাহ'লে বেয়া নাপাবা। আৰু তেতিয়াহ'লে তাইক পঠাবলৈ আজি অসুবিধা হ'ব চাগে ন ভাটিপেলালে।
নাই যাব, যাব যাব।
আহিব ন
অ যাব
অ নহয় কলা যে বোলে হেৰি পাল নামো আছে বোলে সেইটো কাৰণে বোলো কিজানি অসুবিধা হয় কিবা
হা যাব নামঘৰ পৰা আহি পেলাই তাই গুচি আহিব আৰু তাৰপিছত ফোনটো কৰি পেলাই তাৰ পিছত বুজাব লাগিলে
অ তাৰ চাইকেলো আছে নহয় তাৰ চাইকেলখন লৈ নিজে আহিব পাৰিব। ন?
উম যাব
চাইকেলখন লৈ নিজে আহিবলৈ দিবা দিয়া। পাৰে যেতিয়া ইস্কুলো চাই গৈ যাম নাই জানো
অ স্কুলত চাইকেল লৈ যায়।
অ তেতিয়াহলে ঠিকে আছে।
উম
তোমাৰ গাড়ী এখনত গাড়ী এখনত অহা যোৱা কৰিলে খৰচো হয় দিচোন ন মাহত। এতিয়া চাইকেলৰ যদি আহ হাজাৰবা ফালে গৈছে। শুনো আৰামহে নিজে চাইতে চাইডে নিজৰ চাইডত নিজে গৈ থাকিলে হ'ল আৰু ন
অ চাইডে চাইডে যায় যেনিবা
অ নহয় দিয়া শিকিবও লাগে ল'ৰা ছোৱালীয়ে আজিকালি বুইছা। অকমান, অকমান, অকমান তেনেকে গৈহে অকমানিক শিকা শিকি পেলাইহে চালাক চতুৰ হবগে ঘৰতে অকল আমাৰ ওপৰতে ভৰসা কৰি চল তুলি থাকিলে পিছত হে উঠে অনুভৱ।
হে তাকে
সত্ৰত তই যদি সিহঁতক হেৰি কৰি গতিকে অকণমান সিহঁতকো অকণমান এৰি দি মানে এৰি এতিয়া মানে কি ধৰা কিছুমান কাম কৰিবলৈ দিব লাগে নজৰ ৰাখিব লাগে ধৰা কিন্তু মানে হমম আমি তেখেতক বোৱাব লাগে যে আমি চকু মাৰি থকা নাই কিন্তুিহঁক কামটো কৰিবলৈ দিব লাগে তেনেকুৱা হিচাপত সে ন বাৰু ঠিক আছে দিয়া। তুমি হেৰি কৰিবা তাইক পঠিয়াই দিবা হ'ব বাৰু দিয়া মোৰ মানে টিউচন আহিব সময় হ'ল। অ-অ দে দে মম
কে
অ